শুনিছনে অ
শুনিছা নে
উম উম শুনিছো কোৱা
মই শুনিয়ে আছো কিন্তু
়কি কৰিছা
হেল্ল'
অ শুনিছা
অ মই বোলো কিবা নেটৱৰ্কে বেয়া হ'ল নেকি
উম
মই হেলল' হেল্ল' কৈ আছো বোলো কি বা হ'ল
নেটৱৰ্কতটো নাইে চাগে উম
উম তুমিও চাগে মাত দিয়া আছিলা
মাত দিয়ে আছিলো মই কিন্তু মই তোমাৰ মাতটো শুনি আছিলো
অ জানো কি কৈচে? টা
এ বাহিৰত বহি আছো ছিলো উঠি আহিছো এতিয়া
উম
কাজিয়া লাগি আছে মানে আমালগত ক'ত
কোনে?
এ আমাৰ ওচৰৰ মানুহ ঘৰ
অ কি বা এইবিলাক মানুহ বিলাক
মাটি মাটি লগত সিহঁতে এতিয়া জেওৰা দিছে মানে আমাৰ গছ ডালৰ ফালৰ পৰা দিব বিচাৰিছে আমাৰ মায়ে কলে হে তাকে লাগিছে বহুত মানে মাটি ঠেলা ঠেলি গ থাকে চবে সিহঁতৰ লগত কাজিয়া লাগি থাকে এতিয়া আমাকো ঠেলিছে ওচৰ মানুহ মানে গম পাইছা নহয় কোন
অ উম উম গম পাইছো
উম
সেয়াই সময় মানে কি জানা পৰিয়াল পৰিয়াল বোৰে মাটি সম্পত্তিৰ লগত কাজিয়া
বাকী বিলাক চব ভালেই থাকে পৰিয়ালবিলাকে মানে ইহঁতকতো মই অকন বেছিয়ে পাইছো আৰু মানে মৰিবও হ'ব এতিয়া দুটাতো মৰি গ'ল বৰ্তা ওবমাটো মৰিয়ে গ'ল এতিয়া এজনী মৰিব হব পেহী হয় এজনী জেঠাই বুলি মাতে‌ জেঠাই জেঠু জেঠাই পেহী নহয় জেঠাই হয় এ সেইজনী মৰিব হ'ব তথাপিও ইমান লোভ
হয় দিয়া মই এই মানুহজানো মৰিলে মাতি লৈ যাব লগত কোৱাচোন
এই সিহঁতে বহুত আমাৰ দেউতাই একো নক ক ই যে বহুত মানে মাটি চাটি কিহিলে আলৰেডি পথাৰৰ মাটি পাঁচ বিঘা ললে অলৰেডি আমাৰ পৰা দেউতাই একো নকয় সেৰি নকোতে নকোতে মানে চল পাই পাই ললে এতিয়া আকৌ ঘৰৰ মাটি খিনি লগতো লাগিব আহিছে গম পাইছা
অ এতিয়া এইবিলাক মানুহ মণ্ডল মাতি পুৰা মাটিবোৰ একে ভাগ চাগ কৰি লৈ ল'ব লাগে আৰু
উম মণ্ডলৈ ঠিক কৰিয়ে থৈ গৈছে এইটো বোলে সিহঁতৰ বাট সেইফালে আমি অহা যোৱা কৰিব নোৱাৰো সিহঁতে কৈ আছে এতিয়া মণ্ডলে ক'লেও তাৰ পিছত লাগি থাকে লাজ নাপায়
উম কি যে মানুহ ন
উম
সেইটোতো ভাগ বতৰা কৰা হৈছে আৰু মানুহৰ ৰাস্তা মাৰিব নাপ
নাপায় কেচ দিলে কেচ লাগি যাব সিহঁত তেতিহে গম পাব
উম
বৰ একে দীঘল হাত কেইখন মেলি মেলি এইটো গুটিটো আমাৰ বাদ বোলে এনেকে কৈছে মোক মোক নাই মানে সেই দেউতাক কৈছে মা নাছিলে মানে ঘৰত দেউতা মানে সহজ সৰল জানাই ন তোমালোকে একো নকৰে মাত বুলি নিদিয়ে এতিয়া মা আহি মাত দিবও মানে
অ হয় দিয়া সেইবোৰ ভাল নহয় আৰু থাকেই আৰু দিয়া এইবোৰ পৰিয়ালত চবৰে থাকে অকলে তোমালোক কৰ বুলিয়ে নহয় চবৰে পৰিয়ালত থাকেই
কি পাব মানুহ বিলাকে নিজৰ যোনখিনি খিনি আছে যি বুল বৰ কাৰণে আৰু সিহঁতে ইমান লোভ কৰিবও নালাগে গোটেই কেইজনীক বিয়া দিলে অলৰেডি হয় নে নহয়
উম
মতা বুলিবুললেও কোনো নাই বোৱাৰীজনীও গুচি গলগৈ তাই এ জানো লোভ মৰিলে লগত লৈ যাব গোটেইখিনি
এতিয়াতো আৰু এইবোৰ এতিয়া মৰা সময়ত এইবিলাক ভাবিব নালাগে এতিয়া ভগৱানৰ নাম ল'ব লাগে ধুনীয়াকে
ভগৱানৰ নাম লব লাগে এতিয়া তীৰ্থ ভ্ৰমণ কৰিব যাব লাগে সেইবিলাক ঠাণ্ডা নাই মাটি সম্পত্তি অ সেই যেতিয়া গছডাল সিহঁতৰ ফালে লৈছে তেতিয়া কি কৈছে দেখিবলৈ বেয়া লাগে কাৰণেহে মই বোলো মনতহে শুবহি যে ইয়াত আহি পেলাই তাই
গজালৰ তলত কি হব অ মানুহ মানুহজনী হেৰি যি অম তীৰ্থ ভ্ৰমণ কৰিবলৈ কিবা এটা পেকেজ দি পঠিয়াই দিয়া ধুনিয় কে দিথ‌য় দিথয় ভ্ৰমণ কৰি
উ একো জ্ঞান নলয় মানে জীৱনত মই শুনি আছো হা চবৰে মুখ পৰা শুনো জীৱনৰত ইমান বিলাক পাপকৈ থৈছে নহয় ভগৱানেও ধৰা আৰু তেতিয়া মানে বৌ বৌ বুলি যোনজনীক কৈছো সেইজনী মানুহে মানে আগত আমাক বহুত কৰি থৈ দিছে কিন্তু এতিয়া নিজ তেওঁ ননদ বুলি বোলে তেওঁ আহে হা কিন্তু সেইজনী হাতত দি দিয়া মানে এই মানুহ যে মৰিলে পিণ্ড দান কৰে যে ভাত পাছত বনাই কৰি যে দি থৈ আহে গছৰ আগত, পৰুৱা এটা খাবলৈ আহা নাই
হে
অ কেনেকুৱা মহাপাপী হ'ব লাগিব তুমি চিন্তা কৰিছোৱা নহলে
উম আৰু কিছুমান মানুহ যে জমে‌ নিবৌ ভয় খাই বুলি ভাবে তাতো আকৌ তাণ্ডৱহে দেখাব
উম এইবিলাক তেনেকুৱা মানুহে আৰু এইবিলাক মানুহে সোনকালে নময় নহয় শাস্তি পাই পাই মানে মৰিব একদম দি কে মৰিব মানে
লোককো জলা কলা খাব
উম
তাৰ পাছত লাহেকে আৰু মৰিব টিকেটটো কাটি
যাব আৰু মাথা গৰম কৰি চবই উম
বাকী বৰষুণ আজি কেনেকুৱা তোমালোকৰ তাত
বহুত বেয়া বহুত বৰুষুণ দিছে আজি ৰা দেউতাই কৈ আছে অ দেউতাক কৈ আছে বোলে দেউতাহতৰ দিনতো বোলে ডেকা কালতো বুলি কৈছে হা ডেকা কালতো বোলে এনেকুৱা বোলে বতাহ বৰষুণ ধুমহা
ই মাইছে আ দিয়া প্ৰতি বছৰ মাই দে
নহ মায়ে কিন্তু মানে বৰষুণ জাক নৰ্মেল বৰষুণটো
উম অ আৰু মানে ৰাতি দিয়ে ন এনেই ৰাতি আমি দেখা নাপাওঁ দিনত তেনেকে দিয়া নাই বহুত দিন হ'ল
উম
একদম সৰু সৰু থাকোতে এনে দিছে
এই কিবা যে ওপৰৰ পৰা যে পুষ্পবৃষ্টি যেনেকে হয় যে এই পানী খিনি মানে তেনেকে পৰিছে মই চাই আছো বাহিৰত গৈ পেলাই সিহঁতৰ ঘৰ মেকুৰীজনী আমাৰ ঘৰ পালেহি মোক বেয়া লাগিলে কাৰণে আকৌ ভিতৰত সোমাব প ভলো যিমানে যি নহওঁক নি বয়নো আমাক কি কৰিলে অঁ সেইটোতো সেইটো আকৌ এইটো কথা শুনা সিহঁতে কি কৰিছে এয়া আমাৰ ছাগলীজনী সিহঁতৰ ঘৰ সেইখিনি বন খাই থাকে সিহঁতৰ যেতিয়া গৰু আছিলে আগতে আমাক গোটেই মানে জলকীয়া পুলি কিবা পুলি সেইবিলাক চব খাই কৰি শেষ কৰি পেলাই আমাৰা দেউতাহঁতে একো নকয় তেতিয়া তেতিয়া বব আছিলে এতিয়া এৰা অহা আমাৰ ছাগলী যে সিহঁৰঘৰত বন গেইডাল মান দি খাই এয়া মাতি পেলাই মানুহ মাতি পেলাই গোটেই মেডিচিন মাৰি পেলালে মাৰি পেলালে হা এতিয়া গোটেই হেৰি বনবিলাক মৰি গল
উম খালেতো মৰি যাব ছাগলীজনি
ছাগলীজনী দাঁত দুটা শৰি গ'ল গম চেন্নাই সেইকাৰণে অঁ খাই পেলাই তাৰ পিছত সেই কাৰণে বোলো যে কিয় ইমান ক্ষিণাইছে আছে ক্ষিণাই আছে এইটো যে আছে দেউতাই ভিটামিননৰ বটল চটল আনিছে খুৱাইছে তথাপিওতে খাব প পৰা নাই চ কালি মায়ে মুখখন মেলি পেলাই এনেকে চাইছে দাত দুটা শুই আছে যা মাহঁতে তেতিয়াহে মানে বস্তুতটো অনুসৰণ কৰিছে যে এইটো কাৰণত সেইটো হৈছে কাৰণ সিহঁতৰ যেতিয়া মেডিচিন মাৰছিলে, উম যেতিয়া মেডিচিন মাৰিছিলে সিহঁতৰ কৈ ল'ব লাগে নে লাগে যে মেডিচিন নাই কেইটা বান্ধি থওক বুলি একো কোৱা নাই
হয় দিয়া
ইমান অসভ্য মানুহ থাকেই হ'ব লা
নিজৰ মানুহ বিলাকে হিংসা
বহুত হিংসা কৰিয়া মানে
বেলেগ নালাগে নিজেই নিজ নিজৰ শত্ৰু তেনেকুৱা মানে হৈ যায় সময়মতে
মানে অকন হেৰি ভয় খব লাগে ন ভগৱানলৈ ভগৱানেতো দেখি আছে এইবিলাক বস্তু এই যে কিমান যে পাপ যে কৰি আছে নৰকত পাব মছলা এইবিলাক
হয় দিয়া ভগৱানেওতো চায়ে থাকে দিয়াচোন সেইবোৰ সবটো হিচাপ হৈ থাকে মানুহৰ কৰ্ম বোৰ মোৰো বিশ্বাস গুৰুদেৱ এইবিলাক কাৰ মাল বেয়া কৰিলে বেয়া পাব তাকৌ দুগুণ ইন্দ্ৰস্থ সহ ভাল কৰিলে ভালে হব বুলি ভাবিছিলো কিন্তু এতিয়ালৈকে মই পোৱা নাই আৰু দেই
উম হ'ব আৰু মানে ভগৱানে দিব যেতিয়া সঠ ঠিক সময় আহিব
উম সঠিক সময় আহিলে হেনো দিয়ে তাকে আৰু গাভৰু বয়সটো গুচিয়ে গৈছে আৰু সঠিক সময় ভাবোতে ভাবোতে বুঢ়া হলে আৰু সেয়া সময় লই কি লাভ হয় হয়
কি লাভ হয় হয় দিয়া
বিচাওতে যদি সঠিক সময়খিনি নাপাও বেয়া বোৰেটো যিখিনি টাইমত অ বেয়া বোৰেটো যৌৱনৰ টাইমতে পুৰা মানে গোটেই ফূৰ্তি ফাৰ্তা কৰি নিজৰ জীৱনটো মানে আমেজ পুৰা কৰি লৈ বুঢ়া বয়সত মানে কৰ্ম ফল খিনি পায় আৰ সেই বুঢ়া বয়সত কৰ্মফল পালেও পাওক আৰু কি নু হল বুঢ়া বয়সত এনেও চবৰে কষ্টই হয় বুঢ়া বয়সত পাই নু কি লাভ যোনটো সময়ত তেওঁ এনজয় কৰিব আছিল কৰিলে
উম শান্তিকে চাগে ম হেৰি মৰিব পাৰে আৰু চাগে
তাকে তৌ
এই কিছুমানে যে শুই থাকিলে মৰি যায় সেইটো চাগে শান্তিৰ মৰণ বুলি কয়
অ শান্তিৰ মৃত্যু চাগে বা কোনো কষ্ট নোহোৱাকে অ কিছুমানেতো খুব কষ্ট খাই ন
উও
কিছুমানেতো এই সেইটো মৃত্যুয়ে ভাল বুজিচা এইবিলাক প্ৰেচাৰষ্টক হৈ যে মৰি যায় মানুহ সেইটো মৃত্যুয়ে মোৰ হিচাপত ভাল দেই কাৰণ একো কষ্টই নাই উম সি কাৰণ গমেই নাপায় আৰু যে চাইলেণ্ট হাৰ্ট এটেক টু উঠেহি মানে এনেকুৱা তাই ভাল মোৰ হিচাপত
অ ভাবকে শুই থাকোতে জীৱতো যায়গৈ আৰু দুই তিনি ছেকেণ্ড লাগে হ'ল আৰু
উম। হয় দিয়া। আমাৰ বা কেনেকুৱা মৃত্যু আছে। আমি তাকো নাজানো।
হয় দিয়া সেইকাৰণে জীৱনত মানে ভাবো আৰু কেতিয়াবা যদি সিমান খিনি মানে নিজৰ সামৰ্থ হয় ভাল কাম কৰিম আৰু জীৱনত। দুখীয়াক সহায় কৰিম কিবা কৰিম।
অ দিয়া এতিয়া আমি নিজে দুখীয়া হৈ আছো আমি নিজে দুখীয়া। এতিয়া আমাকে সহায় কৰিব। লাগিব কোনোবাই।
উম।
সেনেকুৱা চিটুৱেচন আৰু এতিয়া বৰ্তমান।
হয় দিয়া।
বা ইমান চৰ্দি লাগিছে মই বৰষুণতো তিতা নাই তথাপিও মোৰ চৰ্দি লাগে মোৰ অৱস্থাই নাইকিয়া নাকৰ
মই বৰষুণৰ এইবাৰো তিতা নাই দেই সেইকাৰণে একো হোৱা নাই
মই মই তিতা নাই মইতো ফ্ৰিজৰ পানীও নাখাওঁ তথাপিও মই আজি কিয় ইমান চৰ্দি লাগিছে মই নিজেই গম পোৱা নাই।
এচিটো নলবা ইমান চলে।
উম এনেই মানে আগতে ললো মই এনেকে এনেকুৱা নহয় আজিয়েই মোক কিয় বা চৰ্দি লাগিলে। মই মানে এই পিছবেলা গা ধুই দিও এইকাৰণে মোৰ হৈছে নেকি এনেকুৱা লাগিছে।
উম।
ঠাণ্ডা। পানী দি পুৰা মাথা তিয়াই দিওঁ যে। গৰমহে সোমাই গৈছে হব লা মোৰ
অ গৰম সোমাই গৈছে ঠাণ্ডা গৰম মিক্সকে সোমালে হ'বই আৰু।
উম অ এতিয়া এতিয়া খোৱা বোৱা কৰিলা নে নাই।
খোৱা বোৱা কৰিলো।
উম।
এ আজি সেয়াই মাথাতো গৰমে হয় আছে আছে অ।
হয় দিয়া একো নাই বাৰু। ঠিকে আছে নহ'লে অকমান ৰেষ্ট কোৱা আৰু ন তুমি
উম উম দিয়া হ'ব দিয়া।
উম ঠিক আছে।
উম